হেল্ল'
শুনিছা
অ শুনিছো শুনিছো
কি কৰি আছা
এয়া মই এতিয়া অকমান চাহ একাপ খালো খাই মেলি গা পা ধু- ধোলো বাৰু কেতিয়াবাই আজয়ী বিজয়ী হ পেলাই মই বোলো নাই অকণমানে বহি আছো মানে
অ অ আজি বতৰ কেনেকুৱা তোমালোকৰ পিনে
মানে আমাৰ আজি ইমান ৰ'দ দিছে মানে তোমাক কি ক'ম আৰু
আজি চেক- তাকে চবতে ৰ'দ আমাৰ এইপিনেও পুৰা ৰ'দ আজি
তোমালোকৰ খালে ন অকণমান আগতে এই বান্ধৱী জনীয়ে ফোন কৰি কৰিছিলে মোলে কৈছে আজি ইমান গৰম চিচিন জানে মই বোলো বাপৰে
আজি চাগে উম উমহ আজি চাগে চবতে ৰ'দ কোনো পিনে হেৰি নাই তাৰ উপৰি আমাৰ পিনে অকণ অলপ অলপ বতাহ মাৰি আছে বাৰু কিন্তু বতাহ মাৰি থাকিলেও মানেে গৰমটো একে পুৰা আছে আৰু
কাৰণ হেৰি যে ৰ'দৰ তাপতো আহে ন
অ আহে আহে একে গৰম
বহুত বেছি আমাৰ মানে ৰাতি অ কোৱা
এনেই মানে ধৰা আমাৰ বাৰাণ্ডা এখন বাৰাণ্ডাতে আমি মানে বহি থাকো এনেই ধৰা বতাহ মে ফেনখন খন চলাই আজি মানে তোমাৰ বহি আছো মানে বতাহটো মাৰি আছে যদিও ফেনখন ফেনখন চলাই থৈছো যদি এ গৰম বতাহ মাৰি থাকা নিচিনা লাগিছে মানে অশান্তিহে লাগিলে তাৰপিছত আকৌ আৰু ফেনৰ বতাহটো বেছি থাকিলে মানে মোৰ মূৰটো বিষায় অ ফেনৰ বতাহটো আৰু বতাহটো গৰম গৰম লাগে উম তাপাহ সেয়াই আৰু উমহ বাকী এ
তে নাই হ'ল সময় আকৌ সেই চাহ একাপ খালো মানে
অ অ
চাহ একাপ আকৌ এবাৰ খাই লওঁ যে দুপৰীয়া ভাততো দেৰি অকমান টোপনি টোপনি লাগে অ তাৰপিছত ইমানেই গৰম মা মানে মই তোমাক ক'ম কি ৰাতিপুৱা যে যিবিলাক কাপোৰ ধুইছে মায়ে গোটেই কাপ কাপোৰ বিলাক এতিয়ালে শুকাই গ'ল চিন্তা কৰা কেনেকুৱা কাৰণত
অঁ আজি পূৰা ৰ'দ গৰমো গৰমো আৰু তোকেতে ৰ'দ ৰ'দ মেইন জুন জুলাই মাহ আছেই তেতিয়াতো চাগে মানুহ ঘৰৰ পৰাই উলিয়াব লাগিব আহ এতিয়া তোমাৰ হেৰিতে এনেকুৱা মেইন জুন জুলাই আৰু আগষ্ট তো তোমাৰ একদম সেইটোত একদম চা সেইটোতো তোমাৰ চাহ আজিকালি তোমাৰ অক্টোবৰৰ লৈকে থাকে হয়নে ৰাতিলে ৰাতিলে থাকে কিন্তু মানে‌ কি আজিকালি আৰু তোমাৰ আজিকালি ঠাণ্ডাও ইমান নপৰে পৰে হয়নে আগতে লগতে আমি যেতিয়া ৰাস চাবলৈ যাওঁ বিশ্বাস কৰা এক একদম বান্দৰ টুপি মোজ মোজা ছুৱেটাৰ দুটা তাৰ পিছত হাত মোজা সেয়া মানে পিন্ধি যাওঁ, মই আকৌ ৰাস - ৰাস চাই বিৰাট ভাল পাওঁ, আমাৰ ইয়াত হয় যে ৰাস। মই মানে মিচ নকৰোৱে ইমানে ভাল পাওঁ, মানে আমাৰ
ৰাস মানে ইমান ভাল নাপাওঁ কিয় নাপাওঁ জানানে একেলগে কেই হেৰিতে নাচিয়ে থাকে নাচিয়ে থাকে।
অ, আমাৰ - আমাৰ কৃষ্ণ'ক ভাল লাগে, মই মানে কি কৰো আমাৰ ইয়াতে মানে বহুত ডাঙৰকে ৰাস এখন হয়। ৰাস হয় তাৰপিছত মানে তোমাৰ মই মানে। সৰুৰ পৰা মানে ৰাস চোৱা একদম হেৰি কৰি পেলাই নাই - নাই নানা নাচো এবাৰ সৰুতে নাচিছিলোগে এএএ নানাচো মানে দেৰি হয় অ ইয়াত বহুত। তাৰপা তোমাৰ কি হয় অ, চাই আৰু ঠাণ্ডাও লাগে দে হেৰি কৰি পেলাই। তাৰপা মানে অ, মানে। চাব যাওঁ, এইবাৰ মানে ৰাস চাব যে গৈছো - গৈছো তোমাৰ
ঠাণ্ডাই নাই।
ঠাণ্ডা নাই মানে অকল পাতল চাৰ্ট এটা পিন্ধি গৈছো মানে চাৰ্ট এটা আৰু চেন্দেল এযোৰ পিন্ধি গৈছো। ঠাণ্ডা বিলাক আৰু আকৌ আকৌ আকৌ তোমাৰ আজিকালি এইবাৰহে তোমাৰ কুঁৱলী পৰিছে আকৌ এএএএ এনেতো কুঁৱলীয়ে নাই।
আচলতে কি জানা এতিয়া মানে প্ৰকৃতিৰ নিয়ম বিলাক চব সলনি হৈছে, কিয় জানা আমাৰ মানুহে কৰিছে এইবিলাক ন? যিটো মানে গোলকীয়া তপ হম যি গো গোল গোলকীয় যিটো মানে গ্ল'বেল। ৱাৰ্ম যিটো মানে বহুত বাহিব। প্ৰতি বছৰ গৈছে বাঢ়িব আৰু সেইটো মানে এইবিলাক কৈ আছে বাহিব তুমি চাবা যোৱা বছ বছতকৈ এইবাৰ গৰম এইবাৰতকৈ অহা বছৰ হ'ব। অহা বছৰলে হ'ব, তাৰ পাছৰ বছৰলে আৰু অলপ বেছি হ'ব হ'বয়ে গছ বন ৰাস্তাৰ নামত হওক, কিবা হওক
অ সেইটো, এতিয়া ধৰা তোমাৰ গছ, এতিয়া ধৰা তোমাৰ ইমান ডাঙৰ ফ্লাই অভাৰ ব্ৰীজ বিলাক বনাই, দলং বিলাক। সেই দলং বিলাকৰ নামত কিমান গছ নো? কাটা গৈছে মানে, দেখিও বেয়া লাগে কিন্তু মানে উন্নয়নো হৈছে বস্তুবিলাক তেতিয়া ধৰা ৰাস্তা পদূলি ভাল হোৱাৰ পৰা অ এতিয়া এতিয়া ধৰা ৰাস্তা পদূলি ভাল হোৱাৰ পৰা তোমাৰ আমি সোনকালে গৈ পাইছো ভাগ ব'ৰ নালাগে আৰু ৰাস্তা বিলাকো চাবাচোন ইমান ধুনিয়া ধুনীয়া হৈ ো তমাৰ গ নাই পৰি ন সেইখিনা এ আগত ধৰা, তোমাৰ ক'বালে গলে ইমান বাত বেয়া, তোমাৰ গা বিষ হৈ যায় এতিয়া মানে তোমাৰ বস্তু বাট বেয়া কাৰণে দুঘণ্টাৰ ৰাস্তাটো পাঁচঘন্টা গাত গোট বিলাক হেৰি, আজিকালি তোমাৰ দুঘন্টা বস্তুতো তুমি ৰাস্তা বোৰ ইমান ধুনীয়া হৈ গৈছে চব ফ'ৰ লাইন হোৱাৰ পৰা অ, ফৰ লাইন হোৱাৰ পৰা হোৱা পৰা তোমাৰ তোমাৰ পঞ্চল্লিশ মিনিটৰ হেৰিটো তুমি বিশ মিনিটতে পাবাগে। ইমান ধুনীয়া হৈ গৈছে, সেইটোৱে কাটি দিছে আৰু তাৰওপৰি তোমাৰ ধৰা আজি আজিকালি শ্বপিং মল বিলাক সেই মল বিলাকৰ মল বিলাকৰ কাৰণে তোমাক কিমান গছ সেইবিলাক ধ্বংস হৈছে হস্পিিতাল আৰু তোমাৰ আজিকালি ধৰা চবেই ফ্লেটত থাকে ফ্লেট বুলি কলে কিমান ধৰ, তেনেকে তেনেকে গছ বিলাক মানে ধংস হৈ গৈছে বেয়াও লাগে এটা পিনৰ পৰা, অ এতিয়া ধৰা আমি মানে কি অকমান গাঁৱলীয়া অঞ্চলত বাস কৰোঁ কাৰণে আমাৰ ধৰা অকন গছ গছনি আমাৰ মাটিটো ঘৰৰ কেম্পাছটোত গছ গছনি নী বিলাক আছে দেই মানে পুৰা হেৰি তুমি টাউনলৈ তুমি গছ এডাল দেখা দিয়া নে একদম তুমি দেখা দে নোপোৱা টাউনৰ ঘৰ বিলাকত খালি যান্ত্ৰিক অকল যান বাহন অ ধূলি আৰু চাৰি পিনে তোমাৰ ফ্লেট হেৰি কাৰো মাত ন
সেইটো কাৰণে পলিউচনটো পলিচ ইমান বেছি হৈছে আৰু সেইকাৰণে কি জানা আজিকালি মানুহৰ যে কাহ যদি হয় এটা কাহ বা চৰ্দি হয় বহুত দিন থাকে
উম মানে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমত তাক কমি আহিছে অ আৰু তোমাৰ আগতে আমি উম আমাৰ ৰাস্তাটো মানে আগতে সন্ধিয়া সময়ত মানে খোজকাঢ়িব বহুত ভাল একদম পুৰা তোমাৰ কিন্তু আজিকালি মানে তোমাৰ আমাৰ ৰাস্তাটো মানে অলপ বহল কৰিলে হেৰি পাত বহলকা পছ ত মানে ৰাস্তাটো বহুত ধুনীয়া হৈ গ'ল গাঁত গোত এটাও নাই এতিয়া মানে তোমাৰ মৰ্ণিং ৱাক মৰ্ণিং ৱাক কৰিলে বাৰু ইমান নহয় তুমি যদি ইভিনিং আবিলে খোজ কঢ়া তেতিয়া মানে তোমাৰ ই মানে তোমাৰ গায়ক তোমাৰ গাড়ী চাইদ দিয়াহে হয় মানে বহুত জোৰে জোৰে
বহুত স্পীডত যায় হয় কিন্তু
গতিকে তুমি খোজকাাঢ়িবও নোৱাৰা হলা গতিকে এতিয়া আমাৰো মানে লাহে লাহে হেৰিবিলাক হৈছে আৰু মানে গ চহৰৰ টাইপেই হৈ গৈছে
হৈছে হৈছে অ
অ অ সেয়াই আৰু লাহে লাহে হ'বগৈ এতিয়া আমাৰ খালী প আমাৰ এতিয়া পথাৰবিলাকতে পথাৰবিলাকতে আজি আজিৰ পৰা চৈধ্য পোন্ধৰ বছৰ পিছত ডাঙৰ ডাঙৰ ফ্লেট হ'ব
হ'বই হ'ব হৈয়ে আছে আমাৰ এইফালেতো এতিয়া তিহাব বুলি তুমি সেয়া জাগিৰোডত ইতিহাব খুলিছে তোতো কিমান ডাঙৰ কিমান এটা ইণ্ডাষ্ট্ৰি আছে তাত আগৰ যিটো পেপাৰ মিল যে। জাগীৰ কাগজ কলৰ কথা কৈছো তাতে তো সেয়া বনাই আছে এতিয়া নে? চেমি কণ্ডাক্টৰ তাৰ পিছতে আই টি হাব এটা ধৰমটোলৰ পৰা আহি বঙাল ধৰা বুলি কয় সেইখিনিত আই টি হাবৰ এটা ডাঙৰ ইণ্ডাষ্ট্ৰি হ'ব মানে। তাত কিছু হেৰি হয় মানে কিছুমান ভাল কাম হ'ব কিয় লোকেল ল'ৰা ছোৱালী কিছুমান বা শিক্ষা দিক্ষা লৈ থকা কিছুমান নিবনুৱা ল'ৰা ছোৱা
সেইটোৱে এতিয়া আমাৰ এ, এতিয়া আমাৰ অসমত বহুত নিবনুৱা সমস্যাাবিলাক বহুত- থিক আছে দিয়াচোন, গতিকে সেইবোৰো কিছুমান কিছুমান মানে তোমাৰ ধৰা হ্ৰাস পাব আৰু। এতিয়া মেইন কথা মানে কি তুমি তেজপুৰলৈ আহিলে মন কৰিবা সেইপিনে মানে গ'লে কলিয়া ভোমোৰা দলং যে আগতে এখন দলঙে আছিল ন' এতিয়াতো দুখন দলং হল দুখন দলং হোৱাৰ পৰা মানে ভালো হৈছে। তোমাৰ ধৰা যান জঁট বিলাক কমিছে কিন্তু মানে আমি যে তেতিয়া আগতে গৈছিলো কলিয়া ভোমোৰা দলং ত তেতি এতিয়া মানে তোমাৰ দলং হোৱা নাছিলে ইমান গছ-গছনি আছিলে। মানে বহু ডাঙৰ ডাঙৰ গছ গছনি আছে সেই মাজতে মই যাওঁতে দেখি কিছুমান নতুন দলংখন হোৱা পৰা মানে মই তেনেকে যোৱা দেখা নাছিল মানে যোৱা নাছিলো। সেইদিনাখন মাজতে যাওঁতে দেখিছো মানে গোটেই গছ বিলাক কাটা গ'ল মানে বহুত ডাঙৰ ডাঙৰ মানে তোমাৰ আহঁত গছে কমেও কিমান আছে। গতিকে সেই মানে মোৰ দেখি পালা মানে বহুত বেয়া লাগিছে। দলংখন হোৱাৰ কাৰণে মানে এটা বস্তু ভাল দিছে মানে আগতে তোমাৰ এখন দলঙতে যান জঁট বিলাক হৈ থাকে ন' ট্ৰেফিক হয় হেৰিও হয় কিন্তু এতিয়া মানে তোমাৰ সেই ভিৰটো নাই মানে।
নাই নাই।
ভিৰটোনে সেইটো হিচাপে ভালো হৈছে আৰু মানুহবিলাক সোনকালেও গৈ পাইছেগৈ কিন্তু মানে তোমাৰ বহুত সেইপিনে গলে মানে বহুত এতিয়া দুখ লাগে মানে। সেইপা বহুত গছ গছনি মানে- মানে যেতিয়া চাৰি লাইন হ'ল মানে চাইডৰ ডাঙৰ মানে আহঁত গছ এইবোৰ
অ একোে নাই একো নাই
উম বেয়াও লাগে সেইবোৰ উম হে কি কবা আৰু
নকৰিলেও নহয় চবৰ উন্নয়নতটো চাবলৈ গ'লে কিছু মানে এৰা ধৰা কৰিবই লাগিব আৰু ত কিবা এটা কৰিবলৈ গ'লে কিবা এটা এৰিব লাগিব বুলি কয় যে পাবলৈ হ'লে সেইটো
অঁ এতিয়া ধৰা তুমি এটা কথা মন কৰিছা নে নাই মই নাজানো আগতে মানে আমাৰ ঘৰত মানে ঘৰ চিৰিকা বুলি এটা চৰাই আছে
অ ঘৰ চিৰিকা থাকে অকণী অকণী ন
সেই চৰাইটো মানে আছিলে মানে হা আগতে আমাৰ তাত প্ৰায় আছিলে কিন্তু এই তিনি বছৰমানৰ আ আগত আমাৰ ভডা ফোনৰ মানে টাৱাৰ এটা বহালে সেই টাৱাৰটো যেতিয়া এতিয়া বহালে ঘৰচিৰিকা চৰাইবলাক মানে মৰি গ'ল মানে গতিকে চোৱা মানে কিমান টানে মানে বস্তু
অ আৰু অ সেইটোৱে কিমান হাই পাৱ আৰু ন আৰু এই যে টাৱাৰ বিলাকৰ কাৰণে কি হৈছে জানো আমাৰ এইটো চাইডে যে নাৰিকল যে এতিয়া
নাৰিকলৰ পানীটো শুকাই যায় ন
নাৰিকল নালাগ
অ মানে মই এইটো কোৱা শুনো মানে যত মানে হেৰিয়া মানে ন মানে সেই তাহতে নাৰিকলৰ যিটো ডাবটো বা ডাবৰ যিটো
এতিয়া আমি কিনি খাব লাগে নাৰিকল জানা
টো মানে মই কোৱা শুনো আৰু মানে তোমাৰ এ এতিয়া ধৰা ফাইভ জি আহি গ'লোঁ আগতে টু জি আছিল থি জি আছিল ফৰ জি আছিল জ কেই দুদিনমানৰ পিছত ছিক্স জি চছেভেন এ জি সেইবোৰো হৈ যাব সেইবোৰ হৈ গ'লে মানে কি হয় লাহে লাহে তোমাৰ চৰাই চিৰি কট বিলাক মানে বিলুপ্ত হৈ যাব এটিয়া ঘৰচিৰিকা চৰাইটো এতিয়া তুমি মই চিনি পাওঁ কিন্তু আমাৰ পিছৰ প্ৰজন্মই মানে সেই বস্তুটো চিনি নাপায় অ নাই আজিকালি মানে মই এই তিনি বছৰৰ আগতেো আমাৰ ঘ চোতালখনত মানে একদম ঘৰছে ৰা ৰাতিপুৱা সময়ত আৰু তোমাৰ দহ বাৰটা ঘৰ চ গ চৰাই মানে বহি থাকে কিন্তু এতিয়া মানে তোমাৰ সেই যেতিয়া টাৱাৰ ত মেৰি' ঘনচিৰিকা চৰাইটো প্ৰায় নোহোৱা বুলি কোৱাৰ নিচিনা আৰু পথাৰবিলাকতো নোহোৱা হ'ল আগতেো পথাৰত কিমান পৰি থাকে ন এই টাৱাৰ বিলাকো হ'ল যে সেইটো পৰা মানে বস্তু বিলাক মানে প্ৰকৃতি বোৰ হেৰি হৈ গৈছে আৰু
ক্ষতি হৈছে যথেষ্ট হৈছে
উম উম
অ ঠিকে আছে দিয়া বাৰু